হেল্ল' হেল্ল'। অ' শুনা পাই আছা।
অ' অ'পাই আছোঁ দিয়া।
কি কৰি আছা। ভালে ৰবা তোমাৰ?
আছোঁ আৰু এতিয়াতো বন্ধই চলি আছে।
অ' এতিয়াতো এক্সাজাম ছেক্মজাম আছে হল।
উম'।
পিছে কি কৰি আছা?
আছো এনেই ঘৰতে।
গৰম পৰা নাই নেকি।
গৰমতটো টো বহুতে গৰম টাইম তোমালোকৰ পিনে তোমালোকৰ পিনে গৰম কেনেকুৱা?
গৰম মানে বহুত গৰম পৰিছে থাকিব পৰা নাই।
উম' কাৰেণ্ট চাৰেণ্ট আছে নে?
লাইনতটো বৰ্তমান আছে কটা নাই এনে এইখিনি সময় কাটে।
উম' এই একেই আৰু এয়া।
অ' অ'। নাই ভাত চাত
খালো ৰ'বা এতিয়া খালো অলপ আগতে তুমি?
মই খোৱা নাই ৰবা কি দি খালা পিছে?
এনেই ৰুটি চবজি
অ' কোনে বনালে পিছে তুমি বনালা নে মায়ে?
মায়ে বনাইছে।
অ'।
তোমাৰ ঘৰত বাকি চবেই ঠিকে আছে নে?
অ' ঠিকে আছে ৰবা তোমালোকৰ নো
অ আছে দিয়া।
অ'।
কিবা কাম চাম চাই আছে নেকি এতিয়া?
কামটো ডিগ্ৰীৰ ৰিজাল্টটো চাই লও ৰ'বা তাৰ পিছতহে ভাবিম। পহু নে কামেই কৰো।
তাকে ময়ো ৰিজাল্ট এই ৰিজাল্টটোৰ কাৰণে ৰখি আছোঁ।
অ' ৰিজাল্টটো বাৰু কেতিয়া ওলাব বা মই গমেই পোৱা নাই।
অ' আৰু এই দহ পোন্ধৰ দিন মানত ওলাব বুলি শুনিছো কৈছে।
আচ্ছা পিছে তুমি কি কৰিবা ডিগ্ৰীৰ পিছত?
তাকে ফ'ৰ্থ ইয়েটো কৰোঁ নে নকৰোঁ বা কলেজত যদি হয় কৰিয়ে লওঁ নেকি?
অ মইয়ো শুনি আছো কিবা হয়।
ফৰ্থ ইয়েৰ কৰিবা নেকি?
ফৰ্থ ইয়েৰটৌ তাকেতো ভাবি আছো ৰ'বা কিবা কৰো। ইমান এটা লাভ নহয় বুলি শুনি আছোঁ, কি বা হয়।
উম। বেলেগ কিবা কৰিবা নেকি?
বেলেগ মানে চাওঁ কম্পিটিটিভ একজামবোৰ কিবা কৰোঁ যদি হয়। সেনেকুৱাকে কৰিব লাগিব আৰু।
হু, মাষ্টাৰ্ছ নকৰা আৰু?
মাষ্টাৰ্ছটো চাওঁ ৰ'বা যদি অ'পেনত ভাবো কৰি ল'ম, যদি - সেনেকুৱাকে হয় আৰু।
উম উম।
তুমি মাষ্টাৰ্ছ নকৰা?
চাওঁ ফৰ্থ ইয়েৰটো হ'লে আৰু এইটো ফৰ্থ ইয়েৰটো কৰি কিনে দেখা যাব। কৰিলে একবছৰ অ'পেনত কৰি ল'ম।
অঁ, অ। তাকে। বাকী পিছে কি কৰি আছা এতিয়া?
এতিয়া এনেই আছো ৰবা, অলপমান দেৰিকে অলপমান ওলাই যাম।
ক'ত যাবা, ঘূৰিব যাবা নেকি?
এনেই অলপ উলাই যাম।
অ অ। বাকী একজাম কেনেকুৱা হৈছিল? পৰীক্ষাত, ডিগ্ৰীৰ।
একজামটো ঠিকেই আছে, ইমান এটা - ভালো হোৱা নাই বেয়াও হোৱা নাই, ৰিজাল্টটো দিলে গম পাম আৰু।
তোমাৰ একাউন্টছৰ আছিল ন?
অঁ অঁ।
তোৰ মেজৰ চাবজেক্টবোৰ কেনেকুৱা হৈছে?
মেজৰ ছাবজেক্টবোৰ ঠিকেই আছে।
অঁ।
কৰিব লাগে।
অ, অ।
তোমাৰ কেনেকুৱা হৈছে?
মোৰ ইমান ভালো হোৱা নাই বেয়াও হোৱা নাই, এনেকুৱাকে আৰু মাজতে আছে।
উম। কবাত ফুৰিব যাবা নেকি?
ফুৰিব তাকে ৰ'বা বহুত গৰমো পৰিছে, যাওঁ নেকি কবাত।
তুমি নোযোৱা?
চাওঁ প্লেন চলি আছে। যোৱা হয় যদি যোৱা যাব আৰু।
ক'ত যাবা? ফেমেলিৰ লগত নে ফ্ৰেণ্ডছৰ লগত?
ফ্ৰেণ্ডছৰ লগতে।
ৰেছেণ্টলী গৈছিলা চাগে ন হেৰি এইয়া বৰা পানীত।
অ, অ গৈছিলোঁ।
কেনেকুৱা লাগিল পিছে যাই?
অঁ সেইপিনেৰ পৰিৱেশটো ভালেই আৰু বতৰখিনিও ঠাণ্ডা আমাৰ ইয়াত কৰি।
অ সেইটো হয় তোমাৰলোকে যাওঁতে বৰষুণ দিছিল চাগে ন?
অ অ বৰষুণ দি আছে তাৰে পৰিৱেশটোৱে ভাল লাগে নেচাৰখিনি চাই।
তাকো পুৰা গ্ৰিনাৰী হৈ থাকে।
উম।
ক'ত গৈছিলা এই নতুন পাৰ্কটো গৈছিলা চাগে ন?
অ অঁ।
তাতে টিকেট প্ৰাইচ বোৰ কেনেকুৱা হয়?
আ হাড্ৰেড কে লয়।
আচ্ছা। মইয়ো এক বাৰ তাতে গৈছিলো তাগে হাড্ৰেডে লৈছিলে চাগে দুজনৰ লৈছিলে আমাৰ। এখন এখনকে গাড়ী।
তুমি অৰুণাচল গৈছিলা চাগে অলপ আগতে?
হয় এইয়া ফেব্ৰুৱাৰী লাষ্টৰ ফালে গৈছিলোঁ।
কেনেকুৱা পৰিৱেশ শিপিনে?
মানে পুৰা ভালে আৰু পুৰা একদম পাহাৰীয়া এৰিয়া। পুৰা গ্ৰীনাৰী। আমিতো বৰফৰ চিজনত গৈছিলো পুৰা বৰফ দেখা পাইছো আৰু।
বৰফ দেখিছা আৰু ফাৰ্ষ্ট টাইম নেকি?
অ ফাৰ্ষ্ট টাইম স্ন'ফল বঢ়ি আছিল কি মজ্জা লাগিছে।
উম স্ন'ফলটো দেখা মন যায় চবৰে।
সেয়াই আৰু চবৰে বা সেই আমি ভাল টাইমতে গৈছিলোঁ আৰু।
উম বাইক লৈ গৈছিলাঁ ন বাইক লৈ গৈছিলাঁ?
অ আমি চবে বাইক লৈ গৈছিলোঁ এজন স্কুটি গৈছিল খালি।
অঁ স্কুটি গৈছে এ তাৰলৈকে।
অ স্কুটি উঠি গৈছে একদম পুৰা গংশালা লেখ বুলি কয় তাৰ লৈকে উঠি গৈছে একদম।
অঁ যোৱাতে একো প্ৰব্লেম হোৱা নাই?
প্ৰব্লেম মানে কি আৰু এনেকুৱা সৰু সুৰা প্ৰব্লেমটো উলাই থাকে তাৰে মাজতে আৰু যাব লাগিব আৰু।
অ ৰাস্তাত একো প্ৰব্লেম হোৱা নাই যোৱাতে?
ৰাস্তাত তেনেকুৱা ডাঙৰ একো প্ৰব্লেম হোৱা নাই একবাৰে খালি বাইকৰ মানে পামচাৰ হৈ গৈছিলে আৰু তেতিয়াই অলপ মানে হ'ল আৰু। কিন্তু টিউবলেছ টায়াৰ ন একো মানে প্ৰব্লেম দিয়া নাই।
অঁ অঁ আজিকালি এইটো ভাল হৈছে।
অ টিউবলেছ টায়াৰ হ'ল ন এতিয়া আগতে টিউব হ'লে এইটো একদম মানে যাব নোৱাৰিলে।
উম।
যাবা তুমি অৰুণাচললে একদম মানে ভাল জাগা হয়। আহিব ইচ্ছা নাযাব তাত গ'লে।
হা হা?
পৰিৱেশটোৱে ভাল সেনেকুৱা বতৰটো ঠাণ্ডা।
সেয়াই আৰু তাতে মানে ঠাণ্ডাই হৈ থাকে আমাৰ ইয়াৰ দৰে নহয় আৰু।
বাজেট এনেই কিমান মান গৈছে। পইচাটো কিমান
বাজেট আমাৰ। আমাৰ ছেভেন কে নে এইট কে গৈছে আৰু আৰু বাকী এক্সট্ৰা কিবা কিবি কিনোতেনো দহ হাজাৰৰ ওপৰত গুচি গৈছে
উম ভালেখিনি গৈছে পইচা।
অ আমি সাতদিন আছিলো ন।
উম উম
উম এনেকুৱাই আৰু বাকী এনেকুৱা পেকেজ হিচাপতটো কমেই হয় পেকেজ মানে কিছুমান এনেকুৱা ট্ৰেভেল এজেঞ্চিৰ পৰা পেকেজ লৈ যায় ন তেতিয়াতো বহুত খুজি লয় আমিটো এতিয়া অলপ ফ্ৰেণ্ডছৰ লগত গৈছো ন তেতিয়া অলপ মানে মিলি থাকে আৰু পইচাটো।
অ অ
ট্ৰেভেল এজেঞ্চিত বহুত পইচা খুজি লয়।
উম
সেনেকুৱা আৰু আৰু আমাৰ লগবোৰো অলপ কিছুমান ডাঙৰ আছিল ন সিহঁতে অলপ বুজি পাই আৰু এনেকুৱা জেগাবোৰ কি কেনেকুৱা অলপ জানে আৰু ন।
অ এক্সপিৰিয়েঞ্চ থকা লৰা
অ সেনেকুৱা ইমান এটা প্ৰব্লেম হোৱা নাই আৰু
উম
বাকী পিছে খেলা চেলা চাই আছ নে নাই।
উম উম চাই আছোঁ ৱৰ্ল্ড কাপ চলি আছেনে।
তাকে আৰু ম মইয়ো চাই আছো ডাঙৰ ডাঙৰ মেচ বিলাক চাই আছো। কোন জিকিব বিচাৰিবা তোমাৰ মতে।
ফ্ৰান্স আৰ্জেণ্টিনা চান্স আছে ব্ৰাজিলো আছে অলপ চলপ।
হয় নেকি কাক চাপৰ্ট কৰি আছা পিছে।
আৰ্জেণ্টিনাকে কৰি আছোঁ।
মেচিলা হয় নেকি
উম উম মেচি তুমি
মইতো পতুৰ্গালে হয় পতুৰ্গালে কিন্তু ইমান এটা বেস্তত খেলি থাকা নাই এখনে যে ভালকে খেলিছিলো বেকিস্তানৰ লগত।
অ অ
এতিয়া বা কালি কোৱাৰ্টাৰ ফাইনেল টাইপ আছে কিবা হয়।
উম ৰাউণ্ড অফ ছিক্সটিনটো চাই ভাল লাগিব গোটেইকেইখন মেছ।
অ সেইটোৱেটো। এতিয়া ৰাউড অফ থ্ৰাৰ্টিটো চলি আছে কালি লাষ্ট আছে চাগে পতুৰ্গালৰ লগত সেইটোৱে আৰু
উম উম
এতিয়া কিবা কৰে এতিয়া চিয়াইছিলেনে
ফ্ৰান্সে ভাল খেলি আছে কিন্তু বহুতখিনি
অ ফ্ৰান্সৰ মানে একদম মানে পুৰা টপত আছে আৰু এমবাপে এইবোৰ মেছ ফিল্ডাৰ বোৰ একদম এটেকিং কৰি আছে
চবকেইটা প্লেয়াৰে ভাল হয়নে উম উম। ফ্ৰান্সৰ চবকেইটা প্লেয়াৰে ভালনে
অ', মোৰ মতেতো ভালেই, একদম ভালে খেলি আছে।
এম বাপিও একদম আছে ন।
উম। সি ৱৰ্ল্ড কাপত বেষ্ট চলি আছে আৰু এতিয়া, বেষ্ট টাইম ইয়াৰ কাৰণে।
অ', সেয়াই আৰু এটো একদম চ'ব। ৱৰ্ল্ডৰ ফুটবল লাভাৰ গিলাক ইউনাইট হৈ গছে একদম নিজৰ নিজৰ কাৰণে।
ক'বাত ফুৰিব গ'লে প্লেন কৰিলে ক'বা, লগ ধৰিম কেতিয়াবা।
অ', সেইটোৱেটো চাওঁ ৰ'বা কি হয়।
উম।
ডিগ্ৰীৰ ৰিজাল্টটোৰ বাবে ৰখি আছোঁ কিবা কৰোঁ।
উম, একজাম-চেগজাম দি থকা।
অ'।
ময়ো উম, উম, ঠিক আছে দিয়া।
দিয়া।